হেল্লৌ' অঁ শুনিছোঁ শুনিছোঁ, তুমি তুমি শুনিছানে তুমি শুনিছা নাই?
শুনিছো, কি হ'ল জানা নাই? এ তোমাৰ লগত কথা পাতি হ'ল নহয় তাপা- কথা পাতি হোৱা পিছত পাই এনেকে মই অকলেহে আচো আও মই কুকুৰ আহিছে বুলি ভাবিছো এই ঘপক- কেবাৰে ঘূৰা মাকজনীয়ে ঘূৰা পোৱালি এটা আহি মোৰ ফণ্টত ৰখি দিলেহি নহয়।
অঁ' এই এই ৰাতিখন আহি-
অঁ' ৰাতিখন ঘাঁহ খাবলে আহিছে নেকি তাপা এ- অঁ' মাক জনী পোৱালীটো মানে তেনেকুৱা ডিঙিত লেজু লাগি আছে তাৰ পৰা মাক জনী আছে- ওচৰলে আহিলে মৰম চৰম কৰিলো ফটো চটো মাৰিলো এনেই আহি- তে কৰিলো আও তাৰপৰা এতিয়ালেকে যোৱাই নাই এই মাত্ৰক গৈছে। ভাল লাগিলে মানে কিবা এটা ৰাতি মানে এহেঁটি ৰাতি আহে নে কি জানো? আমাৰ গাঁৱৰ চাইডত মানে ৰাতি- তিহে আহে।
চাগে মালিকটোৱে চাগে মালিকটোৱে চাগে ৰাতি দিছে ঘাঁহ চাঁহ।
ৰাতিয়ে দিছে। হেঁতি মানে চেন আমাৰ ঘৰৰ পৰা আগলে চেণ্টাৰ ফালে যাবলৈ লাগে। মই নিদিলো আকৌ আহিবলে পিছত বিচাৰি আহক ঘূৰাই দিলো খেদি দিলো সেইফালে পাহাৰ চাইদত।
গুচি যাব অঁ। ওম'
উম' দুটা দুটা মানে-
কোৱা।
মাক পোৱালীহত, তিতি তিতি বুই অৱস্থাই মা নাই মানে।
অ মানে সে
উম, এতিয়া এতিয়া চাগে তোমাৰ কি শুনিছানে নাই? এতিয়া চাগে তোমাৰ কি কিমান ৰোৱা খালে চাগে আজি ৰোৱা আমাৰ মাট টি ডোখৰ যদি কিবা বেয়া কৰিলে গল আৰু।
অ তাকেহে তোমাৰ হেই এইবিলাক ৰাতি দিছে ৰাতি এতিয়াতো বেয়া কথা এইটো তোমাৰ কাৰোবাৰ খেতি খাব, সেইবিলাকটো
অ দিনত এৰিব নোৱাৰে, দিনত মানুহে গালি পাৰিব যে সেইটোকাৰণে ৰাতি এৰি দিছে। ৰাতি ৰাতিপুৱালে মানে তোমাৰ ঘৰ পাবগে।
অ' এতিয়া মানে ৰাতিপুৱা সময়ত চাগে বান্ধি দিয়ে চাগে এতিয়া তোমাৰ কি হৈছে
উম, ৰাতিপুৱা সময়ত বান্ধি দিয়ে, অ এটা লেজু লাগি আছে নহয় দীঘলকে ৰছী এডাল।
হয় তোমাৰ এতিয়া ৰাতি দিনতটো এৰি দিব নোৱাৰে, দিনত চব পথাৰত থাকে মানুহখিনি। আৰু মানুহেটো দেখিলে তোমাৰ হেৰি কৰিব, হুলস্থুল কৰিব এৰি দিব নোৱাৰে। সেইটোকাৰণে চাগে ৰাতিয়ে এৰি দিছে, অ' ৰা তিয়ে এৰি দিছে সেইকাৰণে যিমান খাই খাই আৰু তাৰপিছত চাগে একদম ৰাতিপুৱাই পুৱাই চাৰি টামান বজাত চাগে বান্ধি দিয়ে চাগে।
উম বান্ধি দিয়ে অ ঘৰলে, অ কোনেও গম নাপায় ৰাতি শুই থকা মানুহে ক'ত গম পাব।
ক'ত গম পাব অ, পথাৰত খাব আৰু তোমাৰ পথাৰতকে মানুহৰ যাৰ খেতি আছে, খেতি দূৰত হৈ অলপ, গমো নাপায় এতিয়া তোমাৰ তুমি পথাৰত ৰৈ আছিলা বা ৰাস্তাত খোজকাঢ়ি আছিলা কাৰণে দেখি পালা, অ'। সেইটোৱে মানে তেনেকুৱা কথাটো এতিয়াতো কিমান চাগে খেতি খাই দিলে ঠিক নাই।
তোমাৰ এতিয়া ঘোঁৰা দেখিবলে পোৱা নাযায় ক'ৰবাত কৰবাতহে দেখিবলৈ পোৱা যায়, উম। অ মেলা - চেলা হওক কিবা পাতক, উম।
উম সেইটোৱে। ঘোঁৰা বোলা বস্তুটো মানে আজিকালি চিনিয়ে নোপোৱা হল কিনো ঘোঁৰা কি বস্তু?
কি বস্তু অ। এতিয়াটো বা এতিয়া যোনবিলাক নৱপ্ৰজন্ম সেইবিলাকেতো ভালকে চিনিয়ে নাপায় কবলৈ গ'লে। ফটোত দেখিব পাই কিন্তু ভালকে দেখা নাই ন ফ্ৰণ্টপা। কি কি কিন্তু আমি গাঁৱলীয়া গাঁৱ আমি গাঁৱত গাঁৱত থকা কাৰণেহে দেখিবলৈ পাইছো চহৰতটো ল'ৰা-ছোৱালীবিলাকে আজিলেকে দেখিয়ে পোৱা নাই চাগে। উম, উম। উম নেটৱৰ্কটো পোৱা নাই অলপ।
অ মই শুনি আছো, শুনিছানে?
শুনিছোঁ, তোমাৰ মাতটো ভাগি ভাগি আহিছে আকৌ।
অ অ ৰবা।
উম আহিছে। জেগাত আছা চাগে, ঘৰ ভিতৰত সোমাই আছা ন?
এতিয়া শুনিছা নাই?
অ এতিয়া শুনিছোঁ এতিয়া ধুনীয়াকে শুনিছোঁ।
অ মইও শুনি আছো, এ তোমাৰ মানে কি হয় এতিয়া টাউন - চাউন চেগাবিলাকত যে ঘোঁৰোৱা ওচৰত তুমি দেখিব নোপোৱা কাৰণ কি হয় তাত তোমাৰ হেৰি নাইতো, অঁ তাত তোমাৰ ৰাখিবলৈ সুবিধা নাই। খাবলৈ
উমঁ'।
সেইটো- জেগাতো তাত কিবা আস্তা বল নে কি বুলি কোৱা হয় হেনো, মই- কিবা কিতাপ এখনত পাইছিলোঁ ক'ৰবাত।
উমঁ' আৰু তুমিতো জানাই ঘূৰাই কেতিয়াও কটা ঘাঁহ নেখায় নিজেহে খাব।
নেখায় নেখায় অঁ' সেইটো এটা ডাইলগ আছিলে ফকৰা যোজনা আছিলে হয় নাই। কটা ঘাঁহ নাখায় হেৰি আকৌ সেইটো কিবা- অঁ।
উমঁ। মানে মই এইটো দেখা নাই দেই মই মানে কটা ঘাঁহ খোৱা দেখা নাই কিন্তু। কিন্তু নেখায় বুলি কোৱা শুনিছোঁ।
মানে সিহঁতে নিজে বিচাৰি খায় আৰু।
উমঁ' উমঁ' নিজে হেৰি কৰি খাই মানে তাৰপৰা তোমাৰ সেৰি আৰু এটা প্ৰব্লেম সেইটো- তোমাৰ যোনটো ঘোঁৰা হেৰিটো গোবৰটো যে।
উমঁ'।
ঘোঁৰাৰ গোবৰটো যদি তুমি মানে সেই কুঁহাটো কটা চিঙা জেগাত যদি লাগে মানে- তেতিয়া তোমাৰ মানে ধেনু ষ্টোগাৰ এটা বেমাৰ হোৱা দে
অঁ' ধনুছ ষ্টোগাৰ অঁ' যাৰ ফলত মানে তোমাৰ মানুহৰ- মৃত্যু হ'বলৈও পাৰে মানে মৃত্যু মুখতো পৰিব পাৰে।
অঁ' কটা চিঙা যোনটো জেগা মানে সেইবিলাকত যদি ঘা কেনেবাকে যদি তোমাৰ ঘোঁৰা গোবৰটো লাগে-
উমঁ।
তোমাক সেই বেমাৰটো মানে ইনফেকচন কৰাৰ পিছত লাহে লাহে বেমাৰটো বাঢ়ি যাব। সেইটো কাৰণে মানে তুমি- পৰাপক্ষত কতা চিঙা জেগাত সেই গোবৰটো লগাত লাগিবলৈ নিদিবা মানে।
অঁ' নিদিওঁ আৰু তোমাৰ শুৱা নাই নহয় ন' ডিষ্টাৰ্ব কৰিল নেকি বাৰু ফোন কৰি?
নাই নাই নাই কৰা, এই এনেই ৰাস্তাতে ঘূৰি ফুৰিছিলোঁ।
অঁ' মানে শুব হোৱা নাই বাৰু এতিয়ালৈকে, বেলেগ মাহত চাগে শুলে ন'?
শুলে শুলে, মইহে তোমাৰ ৰাস্তাত ঘূৰি ফুৰিছিলোঁ তাৰপৰা সেয়াই কিবা- তুমি কলা ঘোঁৰা কথা সেই তাকে এতিয়া ঘোঁৰা কথাই পাতি আছিলোঁ।
অঁ' ভাত কিহেৰে খালা?
ভাত তোমাৰ আজি দালি আছিলে তাৰপিছত আলু গুতি ভাজিলো। মই তোমাক কৰিলগীয়া হ'ল, এই মায় তোমাৰ আজি দিনত যে মই ধান কুতাই আনিছিলোঁ কৈছিলোঁ নেকি তোমাৰ উঠনি এবাৰ। তাৰপৰা সেই ধানৰ ধান- অঁ' ধান কুটাই এনা চাউলটো জাৰিব লাগিলে তাত মানে অলপ ধান লাগিছিলে পতান- কিবা এনেকে আহে যে।
উমঁ।
উমঁ' ত' সেয়া যাৰিব লাগিলে মই আকৌ তোমাৰ ভাতটো বনা, হেৰিটো বনালো, ভাতটোও দিলো তাৰপিছত- তাৰপিছত আলু ভাজিলো, দালিটো বনালো তাৰপিছত তেনেকে খাই- খাই মিলি ওলাই আৰু ৰাস্তাতে ঘূৰি ফুৰিছোঁ, তুমি ভাত তুমি নামঘৰ গৈছিলা ন'?
নামঘৰ গৈছিলা অঁ' মই নামঘৰ যাওঁতে কিবা ভাত- ভাত কেইমান খাই গ'লো তোমাৰ কোমোৰা ভাজি কৰিলে বু তৰ ভাজি কৰিলে তেনেকৈ মটৰ মাহৰ দালি আছিলে তেনেকে। আচাৰ অকমান দি পেলাই কেইদিমান খালো, খাই পেলাই নামঘৰলৈ ওলাই আহিলো।
উম, যি গৰম পৰিছে তোমাৰ সেই
তাকে উম তাকে উম তাকে মাছ আছিলে খাবলে। মই আকৌ মাছ খাই নামঘৰলৈটো যাব নোৱাৰোঁ।
বেয়া হ'ব, নামঘৰ এইবিলাক ধৰ্মীয় অনুষ্ঠানবিলাকলে মাছ মাংস খাই নাযায় নহয়।
অ', মাংসৰ কাৰণে যায়, এ ডিমটো খোৱাটো বেলেগ কথা। ডিম তোমাৰ সেইটো বৈদ্যুতিক মানে এইটো বিজ্ঞান মানে হেৰিয়ত যন্ত্ৰৰ দ্বাৰাহে উৎপন্ন কৰ কিছু কিছুমান ডিম তোমাৰ কিনা যোনটো কিনা ডিম বুলি কোৱা হয়। কিন্তু ডিম হ'লেতো খাই যোৱাতো ভাল নহয়, তাতো এটা জীৱহে থাকে ধৰি লোৱা।
সেইটোৱে অ', পৰাপক্ষত খাই নালাগে কিন্তু চলি যাব আৰু।
কেতিয়াবা চলি যায় আৰু উপায় নহ'লেতো চলি যায় সেইটো হয়। কিছুমানেতো সুৰা সুৰা পান ব্যৱহাৰ
অ', মদ খাই কম প্ৰৱেশ কৰে, সেইবিলাকটো তুমি ঘোৰ বিৰোধ কৰো আমি সেইবিলাকটো মানে ভাল কথা নহয় মানে এইবিলাক।
ভাল কথা নহয় অ'।
উম, তাকে তোমাৰ বতৰ কেনেকুৱা তোমালোকৰ ফালে।
বতৰত ৰাতি ফালে বৰষুণ আহিব। মই মানে নহয় তাত ৱেডাৰটো চাইছিলো ৰাতিপুৱালে বৰষুণ অহা দেখাই আছে।
অ', আহিব আহিব চাগে আমাৰ চাইডেও তোমাৰ একদম ডাৱৰীয়া হৈ আছে। অকল জোনটোহে ওলাই আছে মানে, কোনোবা এটা চাইডে ওলাই আকৌ ডাৱৰে থাকে এনেকুৱা কৰি আছে মানে।
উম। তাকে তাকে গৰম উঠি উঠি গ'লে বেয়া মানে, এতিয়া ঘোঁৰাটোৰ ওচৰত আহিলো অকণ চট ফটাই দিলো ঘূৰি ফুৰিলো তাৰ লগত খেলিলো গৰম উঠি গ'ল মানে ঘাম ওলাই গ'ল গাৰপা।
তাকে হেৰি বিলাক ওলাই থাকে আৰু জীৱ জন্তু।
এ ভাল লাগে আৰু বহুত দিনৰ মুৰত দেখিছো, কিবা এটা ভাল লাগে ওচৰলৈ আহিছে। এনেই দিনত হ'লে চুবলৈ নিদিয়ে। ৰাতি
অ', তেওঁ হেই এই মালিক চালিক কোনোবা বুলি ভাবিছে চাগে ন? কবা দিনততো তোমাৰ ওচৰ আহিব নিদিয়ে। অঁ হ'ব পাৰে এতিয়াচোন উম, উম। এতিয়া তোমাৰ সেইয়া গাঁও তুমি কৈছা গাওঁ ফালে গৈ আছে? যদি কেনে বাকে গাওঁ ফালে যায়। এইটো তুমি বিচাৰি নোপোৱা আৰু ক'ত কোনে খেদি ক'ত পোৱাই দিব গে।
উম।
অ', ভালে কৰিলা মই আকৌ পতকে যদি আহিছিলে তদি খেদি দিয়াৰ পা ভাল হ'ল। সি আকৌ নিজৰ জেগাত যাব পাৰিব এতিয়া, কিন্তু এৰি দিয়াটোহে বেয়া কৰিছে। তোমাৰ এতিয়া কিমান খেতি খাই দিছে, অ' কাৰ কঠীয়া খাইছে কাৰ কি খাইছে ঠিক নাই।
কি কৰিছিলে পোৱালিটোৱে এড়াল দি থৈছিলে। আৰু তোমাৰ ঘোৰাজনী এৰি থৈছিলে, মোৰ ঘোৰাজনী এৰি থৈছিলে, মোৰ মানে চাগে ঘঁৰাজনী গুচি আহিল পোৱালীটোৱে জোৰ লগাই দিলে খুটি উভাল খাই গুচি আহিলে।
অঁ হ'ব।
নহ'লে পোৱালি টো থাকিলেতোটো মাকজনী আঁতৰলৈ নাযায়। চৰতে থাকিলে হেতেন, তেনেকুৱাই হ'ল চাগে, খুতিতো উভাল খাই আহিছে নহয়। দীঘল লেজু এডাল
অঁ, আমাৰ ছাইডত তোমাৰ কি হয় মানে এতিয়া তোমাৰ খেতি যে কৰিছে।
উম।
এই ওপৰত তোমাৰ মানুহৰ ঘৰ আছে মানুহৰ ঘৰ পৰা মানে হেৰি আহে পাহাৰৰ পৰা মেথুন নামি আহে মানে।
উম।
তোমাৰ ৰাতি হ'লে তোমাৰ নামি আহিব আৰু পোৰা ধান খায় মানে তাহিলং কৰি দিয়ে, আৰু তোমাৰ চাৰিটা মান বাজিব যেতিয়া ৰাতিপুৱা, তেতিয়া আকৌ পাহাৰলে উঠি গুচি যায় মানে।
অঁ সেইটো বেয়া কথা কিন্তু দেই, ৰাতি মেথুন বিলাক নামি আহিব তোমাৰ ৰোৱা খাব মাটিবিলাক তোমাৰ ধানৰ কুঁ খাব, খায় পেলাই আকৌ উঠি যাব। আমাৰটো বহুত নষ্ট হৈ যায়, কৃষকেটো কষ্ট কৰি এইটো ৰুইছে ন' মাটি ডৰা, যদি সেয়া
অঁ কিমান কষ্ট হয় দেখিছাই নহয়, উম', কিমান কষ্ট হয় কৃষকসকলৰ!
অঁ এনেকুৱাত এনেকুৱাত তোমাৰ মেথুনটো পাৰিলে ধৰি পেলাই থৈ দিব লাগে, পিছত মালিকক মাতি এই সোধ পোছ কৰিব লাগে, যে কিয় এনেকে এৰি দিছে আমুক-তামুক।
অঁ হয় এইটো অঁ হয় কেলেনো এৰি দিছে এইবোৰ শু
কিন্তু আমি আকৌ ধৰিব নোৱাৰ নহয়' সৰু সুৰা বোলে গৰু এটা আছে সেইটো বেলেগ কথা, মেথুন হয় যদি কিবা এটা খুনো এক্সিডেণ্ট এটা হৈ যায় তেতিয়াহলে, তোৰ মি- মৃত্যুমুখতো পৰিবলৈ আছে ন।
উম, সেইটোৱে তোমাৰ এটা গৰুতকেও কিমান হেতে অনবৰত ফ্ৰীকে খায় থাকে হয় নাই, কিমান শকত আবত হৈ থাকে, তুমি এইটো অকলেত ৰাখিব নোৱাৰা।
আৰু মেথুনটো তোমাৰ প্ৰায়ভাগ পাহাৰতহে থাকে বেছিকে।
পাহাৰতে থাকে অঁ আৰু আমাৰ মানুহ বিলাক দেখিলে তো ৰৈ নিদিয়ে নহয়, পলাবহে। এইবিলাক মানে বহুত বেয়া হয় মানে
আৰু এটা মেথেনৰ গতটো তোমাৰ, দছ পোন্ধৰটা মানুহৰ সমান জুৰ থাক
জুৰ আছে অঁ ও তুমি অকলে ৰাখিব নোৱাৰা।
উম।
সেইটোৱে মানে এতিয়া তোমাৰ পাহাৰ পৰা নামি আহিব খেতি-চেদি খাব আকৌ ৰাতি উঠি যাব, সেইটোত কৃষক সকলে গম নাপায় যিহেতু তেওঁলোকৰ ঘৰ অকণমান দূৰ হয় পথাৰতকে।
উম।
পাহাৰীয়া জেগা বহুত অনিষ্ট কৰি দিয়ে, আমাৰ চাগে।
উম। হয় বাৰু।
উম বাকী তোমালোকৰ ফালেতো এনেকুৱা ছিষ্টেম নাইয়ে চাগে?
উম।
তোমালোকৰ ফালে এনেকুৱা হয় নেকি নহয়?
নাই নাই আমাৰ ফালে এইবিলাক নহয় বাৰু দেই।
উম', আমাও তোমাৰ এতিয়া কিবা স্মকালিং ফিলি এইবিলাক পাতিব লাগে, কাৰণ জুলাই মাহ যে এতিয়া।
জুলাই মাহ অঁ এইটো পাতিব লাগে অঁ'।
কলেজতো তোমাৰ কিবা হ'লে ক্লাছ হ'ব অলপ দিন, পোন্ধৰ দিনমান, ইণ্টাৰ্ণশ্বিপৰ কিবা প্ৰগ্ৰেম কিবা হ'ব, সেইবিলাক মানে আৰু তেনেকেই তোমাৰ চলি আছে আৰু। কলেজো আহি থাকিব লাগিব পোন্ধৰ দিন খোলা বুলি কৈছে, আৰু তোমাৰ যিহে গৰম পৰিছে মানে তুমি এইটো গৰমত তুমি কলেজে যাবা নে, ঘৰলে আহিবা নে নে বহুত প্ৰব্লেম হয়, আৰু কলেজ দূৰো অকমান।
দূৰো চাইকেল মাৰি তাতে চাইকেল মাৰি যোৱা হয়, যাওঁতেনে ভাল লাগে অলপ। যাওঁতেনে ভাল লাগে, কিন্তু আহোঁতেনে মানে বহুত কষ্ট হয় মানে চাইকেল মাৰিবই নোৱাৰোঁ মানে উম'।
বহুত কষ্ট হয়, সেয়াই তেনেকে আৰু
অ', অকলে গ'লেতো মানে যাবলে মই নাযায় মানে, লগত গৈ থাকিলে ক'ত পাওঁগে গ'মেই নাপাওঁ কিন্তু অকলে যদি যাওঁ মানে, কেতিয়া পাওঁগে কেতিয়া পাওঁগে লাগে।
তুমি যেতিয়া লগত যাবা তেতিয়া কথা-চথা পাতি গৈ থাকিবা।
অ', গ'মেই নোপাওঁ কলেজ পাই যাওঁ গৈ, কিন্তু অ-অকলে আহিবলৈ বেয়া।
উম, যেতিয়া অকলে আহিবা তোমাক কি নাপাওঁগৈহে নোপাওঁগৈ এনেকুৱা লাগে মানে।
উম, তেনেকুৱা লাগে অ'।
অ', তাকে তেনেকেইে যাবই লাগিব যিহেতু যিকেইটা বছৰ পঢ়ি আছা সেইকেইটা কমপ্লিটটো কৰিবই লাগিব ন' নপঢ়িলে নো কেনেকৈ হ'ব। উম, তুমি যদি হেৰি অকৌ দূৰ বুলি নোযোৱা। তেনেকেতো নহ'ব পঢ়িবই লাগিব, উম, পঢ়িবই লাগিব নিজক কাম খিনি। বাকী তোমালোকৰ কলেজটো বন্ধ?
কলেজ বন্ধ আমাৰ, আগষ্টৰ এক তাৰিখৰ পৰা খুলিব আগষ্টৰ এক তাৰিখটো তোমাৰ এইবাৰ দেওবাৰ পৰিছে।
অ', দুই তাৰিখৰ পৰা খুলিব অ', তুমি কেলেণ্ডাৰ-চেলেণ্ডাৰ চাই মানে আজৰি কৰি থৈছা।
উম, আজৰি কৰি থৈছোঁ মানে মোৰ এক তাৰিখে মানে মোৰ জন্মদিন আছে মানে মই চাইছিলো মানে ডেট।
অ', অ', তাকেহে অ', অ', ঠিকে আছে একদম ধুনীয়াকে দেওবাৰ পাইছা নহয় দেওবাৰ পুৰা এনজয় কৰিব সেইদিনাখন।
উম, এঞ্জয় কৰিৱ লাগিব আৰু।
উম, যিহেতু বাৰ্থডে বছৰটোট এবাৰহে আহে ন' এঞ্জয়টো কৰিব লাগে।